হেল্ল' মই ভালে আছো, তুমি কেনে আছা?
মইওঁ ভালে আছো আজি অলপ সময় পাই ভাবিলো তোমাৰ লগত খাদ্যৰ বিষয়ে কথা পাতো। খাদ্য আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। সেয়েহে এই বিষয়টো লৈ আলোচনা কৰাটো ভাল হ'ব বুলি ভাবিলো। নিশ্চয়। খাদ্যৰ বিষয়ে কথা পাতিবলৈ লাগে মোৰো ভাল লাগে।
খুব ভাল। প্ৰথমে মই অসমৰ খাদ্য সংস্কৃ তিৰ কথা ক'ব বিচাৰো। অসমত বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য আছে। যেনে খাৰ, টেঙা, পিঠা আৰু মাছ ৰ বিভিন্ন ব্যঞ্জন আদি। এইবোৰ কেৱল সোৱাদযুক্ত নহয় বহু ক্ষেত্ৰত স্বাস্থ্যৰ বাবেও উপকাৰী। বিশেষকৈ খাৰ অসমৰ এক বিশেষ খাদ্য। যিটো অন্য ৰাজ্য 'ত সহজে পোৱা নাযায়। হয়, খাৰ মোৰো বহুত প্ৰিয়। বিশেষকৈ
কিছু কলাৰে বনোৱা খাৰ
একদম ঠিক কৈছা। ইয়াৰ উপৰিও অসমৰ মানুহে সাধাৰণতে ভাত আৰু মাছ খাই ভাল পায়। ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন নদ নদীৰ বাবে মাছ সহজলভ্য। মাছত প্ৰটিন থাকে, যিটো শৰীৰৰ বাৱে অতি প্ৰয়োজনীয়। সেইবাবে মাছক স্বাস্থ্যৰ কৰ খাদ্য বুলি গণ্য কৰা হয়।
সঁচাকৈ। আমাৰ ঘৰত প্ৰায় প্ৰতিদিনে মাছ বনোৱা হয়।
বৰ ভাল কথা, এতিয়া মই স্বাস্থ্যকৰ খাদ্যভাসৰ বিষয়ে অলপ ক'ম, আজিকালি বহুত টো ফাষ্ট ফুড খাবলৈ ভাল পায়। বাৰ্গাৰ, পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাই আদি খাবলৈ সোৱাদযুক্ত হ'লেও অধিক পৰিমানে খালে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। এইবোৰত তেল নিমখ আৰু চেনীৰ পৰিমান অধিক থাকে।
হয়। বিশেষকৈ যুৱ প্ৰজন্মই ফাষ্ট ফুড বেছি খায়।
হয়। ঠিক কৈছা। সেয়েহে আমি চেষ্টা কৰিব লাগে। ঘৰত বনোৱা সতেজ খাদ্য অধিক খাবলৈ শাক-পাচলি ফল-মূল দাইল গাখীৰ কণী আদি খাদ্য নিয়মীয়াকৈ খোৱা উচিত। এইবোৰে শাৰীৰিক প্ৰয়োজনীয় ভিটামিন। খনিজ পদাৰ্থ আৰু শক্তি যোগান ধৰে।
ফল মূল খোৱাটো অতি গুৰুত্বপূৰ্ণ। নিশ্চয়। উদাহৰণস্বৰূপে কমলা, কল, আপ পেল পেঁপা আদি ফলত বিভিন্ন পুষ্টি উপাদান থাকে। বিশেষকৈ পেপা আৰু কমলাত ভি ভিটামিন চি অধিক থাকে। এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে লগতে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে বহুতে পানী কম খায় যাৰ ফলত বিভিন্ন সমস্যা দেখা দিব পাৰে মই চেষ্টা কৰো দিনে যথেষ্ট পানী খাবলৈ খুব ভাল অভ্যাস খাদ্যৰ লগত সময়মতে খোৱাটো সমানে গুৰুত্বপূৰ্ণ বহুতে পুৱাৰ আহাৰ এৰি দিয়ে কিন্তু চিকিৎসকসকলে কয় যে পুৱাৰ আহাৰ দিনটোৰ আটাইত কৈ গুৰুত্বপূৰ্ণ আহাৰ ইয়াৰ পৰা আমি দিনটোৰ বাবে শক্তি পাওঁ
সচাঁ কথা মই পুৱাৰ আহাৰ এৰিবলৈ চেষ্টা নকৰোঁ ভাল কথা অসমৰ উৎ
বিহুৰ সময়ত বিভিন্ন ধৰণৰ পিঠা লাৰু জল পান আদি প্ৰস্তুত কৰা হয় এই খাদ্য সমূহে আমাৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিফলিত কৰে
বিশেষকৈ তিল পিঠা ঘিলাপিঠা আৰু নাৰিকলৰ লাড়ু বহুত জনপ্ৰিয়
বিহুৰ পিঠা লাৰুৰ সোৱাদে
একদম মই ভাবোঁ পৰম্পৰাগত খাদ্যসমূহ সংৰক্ষণ কৰাত টো আমাৰ দায়িত্ব আজিকালি বিদেশী খাদ্যৰ প্ৰভাৱ বৃদ্ধি পাইছে যদিও নিজৰ সংস্কৃতিৰ খাদ্যকো সমান গুৰুতব্য দিব লাগে ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই নিজৰ পৰম্পৰাৰ বিষয়ে জানিব পাৰিব ময়ো
এই কথাত একমত
আন এটা কথা হ'ল খাদ্য অপচয় নকৰা আহ বহু সময়ত মানুহে প্ৰয়োজনতকৈ বেছি খাদ্ দ্য লৈ পেলাই দিয়ে অথচ বহু মানুহে পৰ্যাপ্ত খাদ্যও নাপায় সেয়েহে যিমান লাগে সিমান হে লোৱা উচিত আৰু খাদ্যৰ মূল্য বুজিব লাগে
হয় খাদ্
দ্য অপচয় কৰাটো একেবাৰেই উচিত নহয়। ঠিক কৈছা, গতিকে আমি স্বাস্থ্য ক'ৰ খাদ্য খাব লাগে। পৰম্পৰাগত খাদ্যক সন্মান কৰিব লাগে। আৰু খাদ্য অপচয়ৰ। পৰা বিৰত থাকিব লাগে, তেতিয়াহে আমি সুস্থ শৰীৰ আৰু সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম।
ভাল আলোচনা হ'ল। খাদ্যৰ বিষয়ে খুব ভাল কথা জানিলোঁ।
ধন্যবাদ। তোমাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। তোমাৰ লগত তোমাৰ লগত কথা পাতি মোৰো ভাল লাগিল।
তোমাৰ লগত কথা পাতি আচলতে সঁচাকে ভাল লাগিল মোৰ। আজিৰ বাবে ইমানেই থাকক
ঠিক আছে, আকৌ কথা পাতিম।
নিশ্চয়। আৰু এটা কথা জানানে? অ' এই যে ফোন ৰাখাৰ আগতে খাদ্যৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা ক'ব বিচাৰিম। আজিকালি বহু মানুহে বাহিৰত খাদ্য বেছি খায়। কিন্তু খাদ্যৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তিও সমানে মনোযোগ দিব লাগে। অপৰিষ্কাৰ খাদ্য খালে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। সেয়েহে খাদ্য প্ৰস্তুত কৰাৰ আগতে হাত ভালদৰে ধোৱা আৰু খাদ্য পৰিষ্কাৰকৈ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। একেবাৰে ঠিক কথা স্বাস্থ্য
স্বাস্থ্যৰ
একেবাৰে ঠিক কথা কৈছা, স্বাস্থ্যৰ বাবে আহ পৰিষ্কাৰ পৰিচ্ছন্নতা অতি দৰকাৰী দেই।
নিশ্চয় বিশেষকৈ গৰমৰ দিনত খাদ্য সোনকালে বেয়া হ'ব পাৰে। সেয়েহে বহু সময় ধৰি বাহিৰত ৰাখি থোৱা
খাদ্য
খোৱাৰ পৰা বিৰত থাকিব লাগে, লগতে শিশুসকলৰ খাদ্যৰ ক্ষেত্ৰত অধিক সাৱধান হোৱা উচিত। কাৰণ তেওঁলোকৰ স্বাস্থ্য সহজে প্ৰভাৱিত হ'ব পাৰে। হয়, সৰু ল'ৰা ছোৱালীৰ বাবে সুষম খাদ্য অতি প্ৰয়োজন। ঠিক কৈছা। শিশুসকলক সৰুৰে পৰা স্বাস্থ্যকৰ খাদ্য। খোৱাৰ অভ্যাস গঢ়ি তোলা উচিত। যদি সিহঁতে শাক পাচলি ফল মূল আৰু ঘৰতে বনোৱা খাদ্য খোৱাৰ অভ ভ্যাস কৰে তেন্তে ডাঙৰ হোৱাৰ পাছতো সেই অভ্যাস অভ্যাসত থাকে।
এইদৰে সুস্থ জীৱনশৈলী গঢ়ি তুলিব পাৰি।
এইটো সঁচা ক
কৈয়ে গুৰুত্ববপূৰ্ণ কথা।
আৰু এটা কথা খাদ্য কেৱল পেট ভৰোৱাৰ বাবে নহয় ই মানুহক একেলগে আনে। পৰিয়ালৰ সকলো সদস্য একেলগে বহি আহাৰ গ্ৰহণ কৰিলে সম ম্পৰ্ক অধিক মজবুত হয়। উৎসৱ-পাৰ্বন, বিয়া-সবাহ বা আন সামাজিক অনুষ্ঠানবৰতো খাদ্যই মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে, খুব সুন্দৰ কথা কৈছে খাদ্যই সচাকৈয়ে মানুহক উৎসৰ চপাই আনে। ধন্যবাদ সঁচাকৈয়ে ফোন শেষ কৰিম। তোমাৰ লগত খাদ্যৰ বিষয়ে আলোচনা কৰি বহুত ভাল লাগিল। আশা কৰো আমি দুয়োজনে স্বাস্থ্যকৰ খাদ্যভ্যাস অনুসৰণ কৰিম আৰু আনকো উৎসাহিত কৰিম। নিশ্চয়, মোকো বহুত ভাল লাগিল। ধন্যবাদ বহুত বহুত ধন্যবাদ তোমাক। ঠিক আছে আমি আকৌ এবাৰ ফোনত কথা পাতিম খাদ্যৰ ওপৰত, ভাল খাদ্য কিদৰে সমাজত ভাল খাদ্যৰ কথা চৰ্চা কৰিব পাৰি সেই কথা আমি আলোচনা কৰিম। আকৌ দেখা হ'ব আৰু কথা পাতিম ভালদৰে থাকিবা। তুমিও ভালদৰে থাকিবা নমস্কাৰ।